হেল্ল'?
অ', হেল্ল' মাতটো শুনা পাইছানে?
অ', পাইছোঁ‌ ৰ'চাৰ তোমাৰ?
অ'-অ', পাইছোঁ‌ পাইছোঁ‌, কি কৰি আছে?
অ'-অ'। বৰ্তমানতো মই জাষ্ট মানে ফ্ৰেচ হৈ কিনে আহি বিচনাত পৰিছোঁ‌, তাৰ পিছত ভাবিলোঁ‌ তোমাক এটা ফোন কৰি, সেইকাৰণে ফোন কৰিলোঁ‌।
অ', ঠিকে, এই অলপ মানে নোটচ লিখি আছিলোঁ‌।
অ', কিহ অ', এ আৰ ন? কি বুলি কয় এইটো তোমাৰ জিঅ'গ্ৰাফিৰ। নে চাইক'লজিৰ? চাইক'লজি।
নাই, নাই-নাই তাৰ মানে কি হৈছে মই মানে ডেন্স চৰ ক্লাছত যও ন, ত' ডেন্সৰ মানে একো ন'টচ নাই-নাই মই মানে শিকোঁ‌ আৰু, সেই আৰু নিপুণতৰ দেষ্টতা মানে, মানে এইটো লাষ্ট ইয়েৰ আৰু ক'ব গ'লে।
বুজিছোঁ‌ বুজি
অ'-অ', ত' সেইকেইটা মানে সেনেকুৱা মানে ক্লাছত মানে জোৰ দিয়া নহয়গে আৰু, ত' সেইকাৰণে এ, সেয়া নোটচ লিখি আছিলোঁ দিছিলে মানে লিখাই নহ'লগে। আজি মানে
ঠিকে ভা এনেওঁ মোবাইল টোচালে আজিকালি লিখা-পঢ়া কৰিব মন নযায়, কিবা এটা মেছেজ আহিল নটিফিকেচন আহিল সেইটোৱে চাই থাকা যায়।
একদম, একদম সেইটোৱে মানে আৰু উম,
পঢ়া-শুনাওঁ বাৰ কাম-চামো থাকেতো ত' সেইকাৰণে মানে টাইমটো নোৱাৰি।
হয় অ' মাহঁতে কি কৰিছে?
এনে আৰু অলপ মানে ভাত বনাইছে।
কি বনাইছে আজি তোমালোকৰ?
আজি কি বনাইছে
উম,
মোৰ চোৱা এতিয়াওঁ মোৰ মানে মেমৰিটো ইমানে বেয়া হৈ থাকিল মোৰ এতিয়া মানে ভাবিব লগা হয় কি বনাইছে।
তে আমাৰ বনাবৈ যোৱা নাই চাগে, মই চাগেহে বুলি কৈছো।
ৰ'বা মই মনত কৰি লওঁ কি বা বনাইছে মই সঁচাকে পাহৰি থাকিলোঁ নহয়। দুপৰীয়াহে খাইছিলোঁ।
পিছে দুপৰীয়া কি খাইছিলা মনত আছে নে নাই?
ৰ'বা ভাত আছিলে।
আৰু চবজি? চবজি কি আছিলে? অ',
কি আছিলেনো
ভাত আছিলে, চিৰিয়াচলি তোমাৰ মাথাতো গৈছ। মাথাতো গৈছে।
অ'তোমাৰো নেকি?
এ, নাই, নাই।
অ' আচ্ছা, আচ্ছা, আচ্ছা অ' সঁচাকে ৰে মই পাহৰি কেনেকে থাক লোঁ মই ৰাতিপুৱা বাৰু মনত আছে অ'।
কিন্তু দিপৰীয়াৰটো পাহৰিছা?
হ, অ' ন, চোৱা? কিবা, কিবা হ'ব
ইটো মই সেয়া ৰুটি, আলু ভাজি আৰু পনিৰ বনাইছিলে আজি।
ৰাতিপুৱা নে দুপৰীয়া?
দিনত, দিনত, দিনত আজি মই ভাত নাখালোঁ, মই ৰুটিয়ে খালোঁ। ৰুটি আৰু পনীৰ অ'। এনে আৰু খাব মন গ'ল নিজে বনালোঁ, নিজে খালোঁ পনিৰ তো মায়ে বনাইছে, ৰুটিটো মই নিজে বনালোঁ।
বা, অ'। সেইটোৱে, এইটোৱে আগতে মই ৰুটি মানে হেৰি কৰিলে তেতিয়া আৰু মানে গোলটো নাহে, আজি কালি আহে।
ইও হু, সেইটো তুমি শ্ৰীলংকাই যাব নে পাকিস্তানে যাব সিয়ে গম নাপায় আৰু। টিখনে গম নাপায়, কিয় বা নাজানো? গ'ল হোৱা নাছিলে? মই কেনেকে কৰিছিলো জানা গ'ল এ- মানে এনেকে প্লেট থাকে থককে ন ডাঙৰ প্লেট যে গ'ল প্লেট, অ ৰুটিখন বনাও অত অ কাটি দিও কাটি দিওঁ চাইদৰ ফালে, কিন্তু হাজাৰ যিমান নিজে বনোৱা গোলটো আৰু সেনেকে বনোৱা গোলটো বহুত ডিফাৰেন্স থাকে। ইতিয়াই কিন্তু পাৰফেক্ট হয়, এতিয়া পাৰফেক্ট হয়।
উম হু, হাতটো আহি গলে তাৰ পিছত হৈ যায় আৰু সেইটোয়ে।
আগতে মই ভাত বেলেগত বনাইছিলো। কে মই মানে একোৱে বনাব না জানা নাছিলো, ফাৰ্ষ্ট শিকা বস্তুটো হ'ল মোৰ আলু ভাজি আৰু ভাত, আৰু ভাতো কিহত বনাই কুকাৰত নাজানিছিলো, চচপেনত জানিছিলো হুহু।
অ অ অ বুজিছো বুজিছো, অ তাৰ
পৰাই মানে গোটেইখিনি চব্জি শিকিলো, মায়ে কলে যে আলু ভাজিত যেনেকে নিমখ আৰু- হালধি দিয়া, ছেম মানে বেলেগ- গতো তেনেকুৱাই আন্দাজত দিলে হৈয়ে যায়, তেনেকে- মই মানে কৰিলো জানিলো আৰু, এতিয়া বনাব নাজানা একো - কো নায়েই কব গলে। পাৰফেক্ট নহ'ব পাৰে বাট চব জানো আৰু, তুমি?
লাইফছ - ফিল এটা হয় আৰু।
অ হয়, তুমি?
সেইটোৱে। মইও ধৰি লোৱা এই মেইন মেইন বস্তুকেইটা বনাও আৰু। যেনেক ভাত, অ চি - বনাও তাৰ পিছত পনীৰ, তাৰপিছত এ- ডিম হেৰি কণী সেনেকুৱা আৰু, মাছটো মানে অলপ- হেৰি লাগে মায়ে বনাই দিয়ে।
অ অ তোমাৰ ডান্স শিকা কিমান বছৰ হ'ল?
বছৰ হ'ল মানে কি, মই যেতিয়া মানে- উহুম মানে মেম মানে যেতিয়া সৰু আছিলো তেতিয়াৰ পৰা মানে শিকিয়ে আছ- ছিলো, ইমানেই সৰু আছিলো মানে মনত নাই।
তাৰ মানে ধৰি লোৱা কিবা এল কেজি, ইউ কেজি হেনো-
বুজিছোঁ বুজিছোঁ।
উ হুম মানে অ ধৰি লোৱা, তোমাৰ এল কে জিৰ পৰা ক্লাছ ওৱানলৈকে ভাৰ না ট্যম শিকিছিলো হা আৰু মেমে মানে বেছি শিকাব নিবিচাৰে। মানে ভাবে যে মই সৰু হয় তো নোৱাৰিম ত সেনেকে। কে মানে শিকোৱা নহ'লগে হা তাৰ পিছত, চেঞ্জ কৰি দিলে মায়ে তাৰপ- পিছত মানে বহুত মোৰ চেঞ্জ হৈছিলে ডেন্সৰ মানে বহুত
বুজিছোঁ বুজিছোঁ। এদিন পাতিম দিয়া এইটো কাহিনীৰ আ
অ' ন অ' ঠিকেই।
তাৰপিছত এতিয়া।
এতিয়া সেয়াই সেনেকুৱা, এতিয়া বাৰু শিকি আছোঁ ভাৰত নৃত্যম।
এইটো শেষ হ'ব আৰু লাষ্ট আৰু উ তুমি চোন শিকাব পাৰা ষ্টুডেণ্টতক।
অ' পাৰোঁ শিকাব মানে সেইয়াই মানে এতিয়া মানে কি জানা- এতিয়া মানে বেলেগত মানে জোৰ দি আছোঁ। মানে মেইন চাইক'লজি ফালে যোৰ দি আছোঁ। মই এটা মানে অনলাইন এটা মানে অ' অ' সেইটো মানে অলপ চাইডত থাকিব। মানে চাইকলজিৰ এটা মানে সেনেকুৱা অনলাইন এটা পাইছোঁ হা। সিহঁতে মানে নতুন অৰ্গেনাইজেচন খুলিছে। ত' সেইটোয়ে মানে ত' তাতে মানে মোক, মোক অ' মাষ্টা কৰা বুলি ভাবিছিলে। সেইকাৰণে সিহঁতে মানে চাইকলজি মানে পঢ়োৱাৰ কাৰণে সেনেকুৱা চেচন কৰোৱাৰ কাৰণে মোক মাতিছিলে। তাৰ পিছত যেতিয়া গ'ম পালে যে নাই। অ' তেতিয়া যেতিয়া গ'ম পালে অ' মই পঢ়ি আছোঁ। তেতিয়া কৈছে আচ্ছা এটা কাম কৰা। তুমি অকল কণ্টেন বনোৱা মানে প্ৰেজেন টিচন বনাই দিব লাগে আৰু বেলেগে মানে সেনেকুৱা বুজা ত' সেইটোয়ে মানে
সেইটো কেনেকুৱা টাইপৰ বস্তু মানে মাইণ্ডৰ মানে কেনেকে গ'ম পাই মাইণ্ডৰ কথাখিনি নে কি?
আচ্ছা আচ্ছা তাৰ মানে চাইকলজি মানে বহুত তাৰ মানে ধৰি লোৱা স্কুপ পাছে ঠিক আছে অ' এটা হ'ল
দিয়া না এবাৰ
অ' মানে ফেচন কণ্ডাক্ট কৰিবলৈ।
অ' কলেজত এবাৰ আহিছিলে। মোৰ লগৰ এটাই কেনেকে বা নাজানোঁ অ' নহয়। লগৰ এটাই বোলে তাক ফিলিং এনেকুৱা আছিল সি মানে কান্দিছে বোলে পুৰা। কিহৰ কাৰণে কান্দিলে মই মানে বুজি নাপালোঁ, কিবা ভাবিলোঁ। মই যোৱা নাই আৰু পিছে গ'ম পাই কথাবোৰ কিবা এনেকুৱা বোলে মানে ৰিমে, ৰিমেম্বাৰ হৈ থাকে। যেনেকে আমাৰ মাইণ্ডত কিবা এটা চলে থাকে সেইটো অকল মই জানোঁ ন'। তুমি তো নাজানা, বা যিতিয়া চাইকলজি পাওঁ হয়। চাইকলজিৰ যেতিয়া কিবা এটা পাক হ'ল। কি কৰিছিলে মই এইটো নাজানোঁ সি বোলে তাৰ মানে উ ৰিম্মাইবাৰ হৈ গৈছে তাৰ মানে দুখবোৰ মানে প্ৰকাশ হৈ গৈছে কিবা টাইপৰ নিচিনা হৈ ঠিকছে কান্দিছে সি।
আচ্ছা আমি বাৰু সেনেকুৱা মাইণ্ড ৰিডিং নকৰোঁ। কিন্তু মানে সেনেকুৱা মানে বিহেভিয়াৰটো মানে ষ্টাডি কৰো, যদি কিবা প্ৰব্লেম হৈ আছে, মানে যিকোনো প্ৰব্লেম হা, ধৰি লোৱা তুমি চাবাজ। যে কিবা এনেকুৱা হৈ আছে যে তুমি বুজি পোৱা নাই, এইটো কিয় হৈ আছে, ধৰি লোৱা তুমি মানে আজিকালি কনচন্ত্ৰেড কৰিব পাৰা নাই। ত' কিবা হৈ আছে নেকি, ত' আমি মানে তাত জেনেৰেল মানে এটা টেষ্ট কৰিম, আমি মানে এনে এনে কিয় নক মানে কৈ নিদিওঁ, সেইটো মানে এষ্ট্ৰলজাৰ টাইপ হৈ যায়, সেইটোতো এষ্ট্ৰলজাৰে কয়, সেনেকুৱা হৈ আছে। তেনেকুৱা, কিন্তু আমি মানে চব টেষ্টিং কৰো।
নাই, নাই, সিটো তাৰো টেষ্টিঙে আছিল চাগে, তাৰো সেইটো টেষ্টিঙে আছিল। মানে এতিয়াৰ মানে। সি আৰু, সি তাতে গৈছে, যাই কিনে তাৰপিছত তাই কিয় কুৱেশচন কৰিছে নিকি, যে কি মনৰ প্ৰকাশ কি হৈছে তোমাৰ কোৱা। তোমাৰ মনত বহুত দুখ চলি আছে, কিবা এনেকুৱা তাৰপিছত সি মানে গোটেই মানে কৈছে যে, মোৰ এনেকুৱা কিবা কিহৰ কাৰণে বা। কিবা কথা, মই মানে বুজি নাপালোঁ, যিহেতু অকলে অকলে কৰিছিলে ন', ইয়াৰ মানে চকুতো। পলি আছিল, কান্দি আছিলে একদম মানে পুৰা ডাঙৰ ডাঙৰকে কান্দিছে আৰু বোলে।
আচ্ছা, আচ্ছা, মানে কি, উম' অ' তাৰমানে। কি হয়, মানে আমাৰ কেইটামান মানে ইছুজ থাকে ঠিক আছে, বাট ট্ৰমা, ট্ৰমা মানে কি, সেইটো মানে অ' ভিতৰত মানে মাইণ্ডত চলি থাকে ঠিক আছে, যোনটো
কলমাৰ আমি নিজে গ'ম পাওঁ, নিজেও কেতিয়াবা ভাবি নাপাওঁ যে, সেইটো কিয় হৈ আছে, সেনেকুৱাত।
অ' মানে আমাৰ ক'ব ক'লে সেনেকুৱা ধৰি লোৱা, তিনটা এটা জেগা আছে ঠিক আছে, কনচিয়াচ কনচিয়াছ মানে আমি যোনটো জানো, বা চলি আছে। আনচে আ এটা প্ৰি কনচিয়াছ থাকে, সেইটো মানে জানি প তুমি নাজানা, কিন্তু অলপ মনোযোগ দিলে জানিব পাৰা আৰু, আৰু আনকনচিয়াচটো মানে। বেছিভাগ থাকে, মানে বহুত ডাঙৰ। অ' ধুনীয়া হয়তো, সেইটো মানে উম' সেইটো মানে আমি মানে চাপাই ৰাখো মানে, চাফ্ৰেছ কৰি ৰাখো মানে। একদম ভিতৰত মানে ৰাখি দিওঁ, ত' সেইটো মানে মেইন কি চাইকলজিষ্ট, মে বি লাহে লাহেকে মানে সুধি আছিলে, সুধি কেনে যে এতিয়া ধৰি লোৱা, এটা, এটা কুৱেচন সোধে।
উম' মানে ওলাব, মানে অ' মানে ক'ব নিবিচৰা কথাটো কোৱা যায় মানে, এনেকুৱা হৈ যায়।
অ' ক'ব উম, ' উম' উম'।
মই জানো মোৰ মনত চলি আছে, সেইটোৱে যদি ৰিমাইন, ৰিমাইন, ৰিমাইন হৈ থাকে। নিজে ওলাই যাব ন', যে অ' মোৰ মনত এইটো চলি আছে। সেকাৰণে মোৰ এনেকুৱা হৈ আছে, বা এনেকোৱা টাইপ। সি মানে ডিপ্ৰেচন টাইপৰ নিচিনা হৈ গৈছিল সেইটো টাইমত, মানে আ কি হৈ আছিল মোৰ লগত, এতিয়া মানে হাল্কা হৈ গৈছে মনটো। তেনেকুৱা
উম
মানে এনেকুৱা আছিল বহুত মানে তাৰ এনেকুৱা আছিল বজ এটা হৈ আছিল টাইপৰ নিচিনা হৈছিলে কিন্তু যেতিয়া সি কান্দি ওলাই আহিলে ন তেতিয়া তাৰ ফিল হৈ বোলে যে মোৰ লাইট ফিল আছিল আৰু
অ ম মানে কিবা এটা আছে কিবা এটা আছিল এতিয়া মানে ঠিক হৈ গ'ল
আচ্ছা
তোমাৰ মনত কি আছে মোৰো জানিব মন যায় কেতিয়াবা
অ মানে সেইটোয়ে আৰু সেইকাৰণে তুমি মানে কিবা হলেও মানে তোমাৰ নিজৰ বান্ধ বান্ধৱীৰ লগত মানে শ্বেয়াৰ কৰিবা আৰু চ ন সেইটো মানে ভিতৰত সেইটোৱে সেইটোৱে ত সেনেকে মানে